শুনি পাইছা নহয় জানো
শুনিছোঁ
আচ্ছা তুমি ডায়েৰী লিখা নেকি ডায়েৰী লিখা অভ্যাস আছে নেকি তোমাৰ
অ আগতে আছিলে বহুত দিনৰ পৰা নাই
হ মই ডায়েৰীত লিখো কিন্তু কি কৰো নোটবুক এটা আছে নোটবুকটোত চাপ'জ এইটো হ'ল কিহৰ মা এইটো জুনৰ মানে জুলাইৰ মাহ হা অ জু জুনৰ মাহ মানে জুন মাহত মানে কি কি মানে উ মানে মানে মুখ্য কাম হৈ গল হা সেইবিলাক মানে মেইন পইন্টবিলাক মই টুকি ৰাখোঁ
লিখিব লাগে নিজৰ সেইটো এটা বহুত ভাল
মানে এই চাপ'জ আজি গুৱাহাটীলৈ গ'লোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ এই লিখিলোঁ আৰু হাঁ বা কা মানে কাইলৈ মানে একো কাৰণে ঘৰতে বহি আছোঁ গোটেই দিনটো তাতে তটা লিখিব লগা একো নাই বিশেষ হা মানে তে তেনেহ'লে তেনেহ'লে সেই দিনটোৰ কথা নিলেখোঁ আৰু কিবা যদি বিশেষ যদি কামত যদি গুচি যোৱা হয় তেতিয়া সেইবিলাক লিখোঁ, ম ডাইৰেক্ট ডাই ডে বাই ডে মই নিলেখো। কিন্তু মানে মে-মেইন পইণ্টবিলাক মানে
হলে কেতিয়াবা মইো নট কৰি থওঁ।
হয় হয় হয়।
উ, আগতে বহুত অভ্যাস আছিলে ডেইলি লিখাৰ।
উম।
লিখি ভাল লাগে। মানে এনেকুৱা এজন ফ্ৰেণ্ড হৈ যায় যে অ'- বন্ধু, এনেকুৱা এজন বন্ধু পোৱা নিচিনা হয় যে, তেওঁৰ লগত চব দিনটোৰ সকলো কথা শ্বেয়াৰ কৰিব পাৰি।
হয়।
উম।
মোৰ দাদা এজন আছে। সেই দাদাজনে সদায় লিখে। মানে তোমাৰ দহটামান বজাত শুৱাৰ আগে-আগে মানে সি গোটেইখিনি লিখিব আৰু, তেনেকুৱা।
ভাল লাগে ন' সেইজো কাৰণ মানুহৰ মানে উম ইমানখিনি মনতো নাথাকে যে, সদায় মনত থাকি যাব। উম।
চাব দিব নে? কি লিখিছে? এ নোৱাৰা - নোৱাৰা - নোৱাৰা। তেনেকৈ, বেলেগক চাব নে দিয়ে আৰু সি।
উম, পাৰ্চনেল চব কথাত লিখে চাগে।
হয়। সদায় লিখে, ইংৰাজীত লিখে। মানে শকত কিছুমানে ইংৰাজী বুজ য নাপায় হা। সকলোৱে বুজি নাপায় না সেইকাৰণে ইংৰাজীত
তাকে মোৰো লিখিব মন যায় কিন্তু মানে হয় থাকে মানে লিখি থাকোতে লিখি থাকোতে নিজৰ সকলো খিনি লিখি দিয়া যায় ন'। কেতিয়াবা মানে এনেকুৱা হয় যে কেতিয়াবা কাৰবাৰ হাতত পৰি গ'লে কেতিয়াবা যদি মানে মানুহৰ লাইফটোৰ কথা ক'ব নোৱাৰি।
পেট বস্তু ভালকৈ ৰাখিব লাগিব।
ভালকে থাকিলেও মানে আপুনি ক'ব নোৱাৰি কোনদিনাখন আপোনাৰ কি হৈ যায় ঘৰৰ পৰা ওলাই গলে আপুনিতো অ ক'ব নোৱাৰে যে এ মই ঠিকে ঘুৰি আহিম বুলি।
হয় সেইটো।
মানে মৰাৰ। পিছতে হওক ল লাগিলে জীয়াই থাকোতেই হওক মানুহে মানে। সকলো কথা জনাত নিবিচাৰো মই মানে ধৰক খোলা কিতাপ এখন হলে সকলোৱে পঢ়িব পাৰে কিন্তু সেই কিতাপখন অলপ। বন্ধ কৰি থোৱাই ভাল ন মানুহে বেছিকে বুজি পোৱাতকে।
পৃথিৱীৰ ভিতৰত শকলোতকৈ ফেমাচ মানে।
এনি ফ্ৰাংকৰ ডায়েৰী অ' উম আমাৰ মানে কি বুকত আছিলে অলপ আছিলে তেতিয়াই পঢ়িছিলো।
কোন ক্লাছত পাইছিলা তোমাৰ
আমি চাগে নাইন নন টেইনত পাইছিলো নেকি।
অ' মই স্কুলত কাম কৰ নাই মই পঢ়া নাই মই পঢ়। পঢ়োৱা নাই। মানে কি মইতো মেথছৰ মই গুৰুতত শিক্ষক আছিলোঁ। মানে এদিন মানে কি। এদিন কি পালোঁ দেখা পালোঁ মানে। অসমীয়া কিতাপখন মানে এই এনি ফ্ৰেংকৰ ডায়েৰী তেনেকৈ লিখা আছে। হা পাছত মই। পঢ়িলোঁ চব যেি হিটলাৰৰ সময়ৰ কিবা যেনে সৰু ছোৱালীয়ে লিখা আৰু ডায়েৰী হা।
মানে তেঁওৰ ডায়েৰীত টোটো বহুত খিনি পাৰ্চনেল কথাই লিখা আছে কিন্তু মানে এইখিনি যুদ্ধৰ সময়খিনি আনিহে আমাক মানে।
অ' হয় হয় মানে সৰ ছোৱালীজনী মানে কেম্পত ৰাখিছিলে ইহুদিবিলাকক কেম্পত ৰাখিছিল যে। উম তাতে কেম্পত। ৰাখিছিলে কেম্পত ৰাখোতে তাই মানে লিখিছিলে হটলাৰে কেনেকৈ মানে অত্যাচাৰ কৰিছিলে মানুহখিনিক। হা সেইবিলাক মানে ধুনাকে বিৱৰী লিখিছিল তাৰিখ সময় মিলি মেলাই হা তেনেকে লিখি
মোৰ বাৰু পঢ়িব মন আছে গোটেই ডায়েৰী খন এবাৰ
তেনেকে লিখিছিল আৰু মানে সেই সৰু ছোৱালীজনী লিখিছিল পাছত। হিটলাৰৰ মানে শাসন শেষ হোৱাৰ পিছত মৃত্যুৰ পিছত সেই দাড়ীখন মানে পালে আৰু হা পোৱাৰ পিছত সেই দাড়ীখন মানে একদম মানে বিখ্যাত হৈ গ'ল আৰু।
অ'
হিটলাৰৰ বস্তুখিনি তুমি। পঢ়িছা নেকি কেনে? মানুহক অত্যাচাৰ কৰিছিল তুমি পঢ়ছানে বস্তুখিনি।
অ -অ মই এনিফ্ৰাংকৰ ডায়ৰীতে পঢ়িছো মানে
এ বিশেষ বেলেগ পঢ়া নাই আৰু।
হিতলাৰৰ বিষয় তো তেনেকে পঢ়া নাই মানে, কি হয় আমাৰ অসমৰ বস্তু বিলাকত হিতলাৰৰ বিষয়ে ইমান নাথাকে যে।
অ', বাহিৰা কিতাপত পঢ়া নাই নেকি, বাহিৰা? এক্সট্ৰা কিতাপত?
এতিয়ালেকে পঢ়া নাই বাহিৰা কিতাপ। মই মানে কৰ্চৰ ভিততে সোমাই থাকো, কিন্তু এতিয়া এ পি এছ আহিছো যেতিয়া পঢ়িবতো লাগিবই সব। কিন্তু এ পি এছ চিটো মানে এইটো অ সমৰে কথা আহে অকল। অসমৰ বাহিৰৰ টপিক ক'লে নাযায়েই মানে প্ৰায়বিলাক। উম, হিষ্ট্ৰিত টো মানে অসমতেই সামৰি থৈ দিয়ে যে। আ মানে ব্ৰিটিছ অহা, ৰজা মহাৰজাৰ কথা। তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী
হম, হম, হম, হম।
সেইখিনিৰ মাজতে সামৰি থৈ দিয়ে, হিটলাৰলৈকে নাযায়গে।
অ'।
আমাৰ টপিক বিলাক বহুত মানে এ কি কয়, বহুত সৰু মানে। অসম বুলি কোৱাৰ লগে লগে অসমত তেই সীমাবদ্ধ।
ৰাজনীতি বিজ্ঞান, পলিটিকেল ছায়েন্ঞ্চ আৰু মানে হিষ্ট্ৰী-বুৰঞ্জী, এই দুটাৰ পৰা বেছিকৈ আহে এ পি এছ চি পৰীক্ষাত।
উম, মই আকৌ জিঅ'গ্ৰাফীত ভাল নহয়। জিঅ'গ্ৰাফিটো মোৰ একদম
জোগ্ৰাফিৰ পৰা, জো-জোগ্ৰাফিৰ পৰা কুৱেষ্টন আহে নেকি, এ পি এচ চিত চাগে
চাগে, জিগ্ৰাফিত বেছি নাহিলেওঁ মানে কন আহে, সেইকনেই মোক যথেষ্ট মানে মাথাটো গৰম কৰিবৰ কাৰণে। ত মানে জগ্ৰাফি মানে মই বহুত বেয়া পাওঁ, সঁচাকে বহুত বেছি বেয়া পাওঁ। মানে মানুহে চাইন্স, মেথছ এইবিলাক বেয়া পায় মই চবতকে প্ৰথম জগাফ বেয়া পাওঁ তাৰ পিছত চাইন্স বেয়া পাওঁ।
মই যেতিয়া স্কুলত পঢ়ি আছোঁ, তেতিয়া পলিটিকেল চাইন্সখিনি বেয়া পাইছিলোঁ। পলিটিকেল চাইন্স আৰু অৰ্থনীতি, এই ইকনমিক্স হা মানে সমাজ অধ্যয়নত মানে চাৰিটা ভাগ আছিলে ভূগোল বুৰঞ্জী, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান হা মই মানে অ-অৰ্থনীতি কি আৰু এই কি ৰাজনীতি বিজ্ঞান
মই আকৌ ইতিহাসখন বহুত ভাল পাওঁ
ইতিহাসখন মই ভাল পাইছো পঢ়ি থাকাৰ ওপৰত সমাজ উদ্যানৰ ইতিহাস হুন ম মও ভাল পাইছিলোঁ
অ হকি আ আমাৰ আছিলে এটা মিস্ক অলপ মিলাই মেলি এটা কৰিছিলে আমাৰ তেতিয়া চিভিক্স বুলি কয়
উম
চিভিক্স খনক কি কয় মই নাজানো অৰ্থনীতি বিজ্ঞান আৰু অ মানে কিবা এটা মিলাই মেলি চিভিক্স বুলি কয় আৰু
হুম
চিভিস্কটো আছিলে জগ্ৰাফি আছিলে আৰু হিষ্ট্ৰি আছিলে মই হিষ্টি আৰু চিভিস্ক কমপ্লিট কৰিছো গোটেইখিনি কৰিছো কিন্তু আ জগ্ৰাফিখন মই একো নাজানো কিন্তু মানে জগ্ৰাফিখন যি যি জানো মাজে মাজে এটা দুটা লিখি থৈ আহিছো মানে কিবা এটা কুৱেশন টো যেনিবা সুধিছে মই বহলাই লিখিব নাজানো এনচাৰ যতি যদি জানো কিমান ডিগ্ৰী এনেকে কিবা কিবি লিখি থৈ গুছি আহিছো আৰু
ভূগলৰ লগত পৰিৱেশ বিজ্ঞানৰ লগত বহুখিনি মিল আছে এভাইমেণ্টেল ছাইন্স আৰ এই জগ্ৰাফী অ এভাইমেণ্টেল ছাইন্সক পৰিৱেশ বিজ্ঞান বুলি কয় ন পৰিবেক পৰিৱেশ বিজ্ঞানৰ লগত কিন্তু ভূগোলৰ এটা কিছুমান বহুতখিনি মিল আছে এটা এটা সময়ত যে মিলি যায় আৰু তেনেকুৱা
উম নহয় বাৰু সেইটো জিগ্ৰাফিত খালি টপিক খিনি বেছি বহলাই দিয়া হয় আৰু পৰিৱেশত অকণ সামৰি থোৱা হয়
আৰ তোমাৰ জুগ্ৰাফিত মানে কি ভূগোলত সেই আ নম্বৰ উঠাওতে টান মই গম পাইছো ত উম মানে তোমাৰ চোৱা আগতে মই চাইছিলোঁ মেট্ৰিক পৰীক্ষাত মেথছত হায়েষ্ট নম্বৰ এশৰ ভিতৰত এশ পায় হা বা অসমীয়াত এশৰ ভিত এশ ন পায় নাইণ্টি এইট নাইণ্টি ছেভেন তেনেকে পায় হা বা সমাজ বিগ বিজ্ঞান টো নাইনটি চেভেন নাইনটি এইট নাইনটি এ তেনেকে পাই এতি ভূগোলৰ চাও যে হায়েষ্ট অসমৰ ভিতৰত নম্বৰ পায় এইট্ৰি ওৱান মানে একাছী বিৰাছী এইট্ৰি টু এইট্ৰি ওৱান এনেকে পায় মানে যিজন হায়েষ্ট ত ভায়েষ্ট পাই তেওঁহে লেটাৰ পাই হয়টো ইমান টান নে মই তাকে ভাবিল ইমান
আজিকালি ইমান টান নহয় আজিকালি মানে সহজ কৰি দিলে কাৰণ এতিয়া থ্ৰাটি মাৰ্কছ্ প্ৰেক্টিকেলৰ পৰাই দি দিয়ে
অ
থাৰ্টি মাৰ্কছ পোৱাৰ লগে লগে মানে ইফালে পঞ্চাশৰ ভিতৰতহে এক্জাম অ নহয় নহয় হেৰি সত্তৰৰ ভিতৰত পঞ্চাশ পোৱাতো মানে ইমান টান নহয় আৰু
অ আগতে মানে বহুত টান আছিলে মই যেতিয়া পঢ়িছিলোঁ তেতিয়া চাওঁ যে ভূগোলত মানে সৰ্বোচ্চ নম্বৰ উঠিছে একাশী বিৰাশী মানে নব্বৈয়ে নব্বা এনেকুৱা আছিলে।
আজিকাল আজিকালি চবেই জি'গ্ৰাফি লেটাৰ পাই।
অ' তেতিয়া পেক টিকেল নাছিলে।
অ'।
তেতিয়া প্ৰেক্টিকেল নাছিলে। এতিয়া প্ৰে
আজিকালি চবে পায় লে টাৰ মানে নোপোৱা ষ্টুডেণ্টেই নাই মানে, চবেই লেটাৰ পায়।
জোগ্ৰাফিট
অ'।
উম - হুম - হুম। কিছুমান ছাবজেক্ট আছে, লেটাৰ পাওঁতে সহজ। এখন হ'ল কম্পিউটাৰ ছায়েন্স। হা? তাৰপিছত এখান হ'ল তোমাৰ আ- সেই সংস্কৃত, হা?
সংস্কৃতত লেটাৰ পোৱাটো সহজ জানো?
হে সহজ। সংস্কৃতত ল- লেটাৰ পোৱাটো একেবাৰে সহজ।
অ' - অ'।
কিছুমান ছাবজেকত মানে লেটাৰ পাওঁটো একেবাৰে সহজ আৰু এই আৰবী যিখন ছাবজেক আছে, আৰবী বিষয়টোতো মানে লেটাৰ পোৱাতে সহ হজ। মে- মানে মেট্ৰিক লেভেললৈ। তাৰ পিছত আৰু অকণমান টান হয়। মেট্ৰিক লেভেৰ হায়াৰ মানে - মানে মেট্ৰিকৰ পিছত যিখিনি হায়াৰ ক্লাছ থাকে, তাতে অকণমান টান হয়। কিন্তু মেট্ৰিক লেভেললৈ একেবাৰে সহজ হয় আৰু লেটাৰ পাওঁতে কিছুমান ছাবজেক্টত।
অ'। হয় বাৰু।
তোমাৰ কি আছিলনো পঢ়ি থকাতে এই মেট্ৰিকত?
কিহৰ মানে হেৰিৰ কথা সুধিছে নেকি এক্সট্ৰাকে যে এটা লয় ইলেক্ট্ৰভ হিন্দী আছিল।
অ' আচ্ছা, আচ্ছা, আচ্ছা। অ' হিন্দী। হিন্দীত আৰু মানে বেছিকে লিখিব লাগে।
হিন্দীত হেৰি মাক্স নাপায়, মই হিন্দীত হাণ্ড্ৰেডৰ ভিতৰত হাড্ৰেডে কৰিছোঁ আৰু হাণ্ড্ৰেডে জানো। কিন্তু মাক্স ছেভেন্টি নাপালো নেকি?
অ ঠিক আছে হ'ব বাৰু দিয়া
উম ঠিক আছে হ'ব দিয়ক